হেল্ল' অ কোৱা এই কি কৰি আছা
হেল্ল'
অ কি কৰি আছা হেল্ল' কি কৰি আছা
এই এনেই আছোঁ তুমি
মই তোমাৰ এৰা ব চা মানে গাটো ধুই আহি বহিছো
অলপ জোৰছে কোৱা না তোমাৰ মাতটো বহুত সৰু সৰুকে আহিছে
মানে গাটো ধুয়ে বহিছো তুমি
আচ্ছা, মই এনেই আছোঁ।
অ' অ' অ' খালো খালো খালো এই অথনিতে খালো বাৰু। তুমি কি তুমি খালা নাই?
অ' মই খালোঁ দিয়া।
চাউণ্ডটো ভালকৈ আহিছেনে?
উম, এতিয়া আহিছে চাউণ্ডটো ভালকে।
এ, মই মানে ৰুমত ৰুমত আছিলোঁ যে এই মানুহ বহি আছিলে যে সেইকাৰণে লাহে লাহে কথা পাতি আছিলোঁ।
অ' এতিয়াতো বাহিৰত অকনমান দুই মানে তোমাৰ চাউণ্ডটো কিবাহঁত আহে বাত আৰু কোনোবা সময়ত মানে সৰু হৈ যায়।
অ' অ' অ', এই এইটো বাকী ঘৰত ভালেই চবৰ?
ভাল ভাল, তোমালোকৰ ভাল?
ভাল ভাল, এতিয়া এনেই তোমাৰ ঘৰ?
ঘৰ ইয়াতে।
ইয়াতে মানে তোমাৰ ক'ত? এনেই ক'ব পাৰা, ইয়াতেই আৰু। অ' অ', বাকী এই এইটো এতিয়া কি কিবা জব টব কৰি আছানে নে কিবা কলেজ? নে স্কুল? কি কৈছা? বোলো কিবা জব তব কৰি আছা নে নে কি, কিবা কলেজ পু অ', এনেকি কি ক্লাছ? মই পঢ়ি আছোঁ বাৰু।
মই ইলেভেনত।
অ' অ', মই বি এ ফাৰ্ষ্ট চেম বাৰু।
অ', ডাঙৰ আছা।
ডাঙৰে আছোঁ দিয়া, ডাঙৰ মানে কিয় বয়সত সমানে মানে সমানে মানে কি এবছৰৰ গেপ থাকিব, এবছৰ দুবছৰৰ।
অ' হয় বাৰু বাকী খবৰ খাতি?
খবৰ খাতি ভাল দিয়া, তোমালোকৰ ঘৰত চবৰে ভালে নে?
ভাল ভাল তোমালোকৰ?
উম, মোৰো ভাল দিয়া, মানে আমাৰ ঘৰত চবৰে ভাল।
আচ্ছা য কতো যোৱা নাই নেকি ফুৰিব কৰিব ওলাই কৰি অলপ?
নাই নাই যামহে তোমাৰ এই পোন্ধৰ তাৰিখে যাম।
অ' ক'ত যাবা?
পোন্ধৰ তাৰিখে এই টাৱাং যোৱা কথা ভাবি আছোঁ, মানে আমাৰ লগৰ কেইটাৰ লগত।
আচ্ছা, ঠিকে আছে তেন্তে।
উম, মানে আমাৰ তোমাৰ লগৰ কেইটা ছুটি তোমাৰ মানে অ' চৈধ্য তাৰিখে হ'ব তাৰপিছত পোন্ধৰ তাৰিখে যাম আৰু।
মানে ইয়াতে কি জব কৰে নেকি তোমাৰ লগৰ খিনিয়ে?
জ-জব নকৰে মানে তোমাৰ এটা মানে তোমাৰ আমাৰ দুটা অগ্নিবীৰত পাইছেতো। মানে সিহঁতে তোমাৰ আ তাৰপা ছুটি লৈ আহিব লাগিব, তোমাৰ মানে এতিয়া চামাৰ ভেকেচনৰ ছু টি সিহঁতে পোৱাই, নাই কিন্তু মানে তোমাৰ ছুটী লৈ আহিব এ ঘৰত থকাকৈ কেইদিনমান, তাৰপাছত আমি তালৈ ডাইৰেক্ট গুচি যাম মানে। মানে সিহঁতকো সিহঁতকো একে লগত লৈ যাওঁ আৰু এতিয়া সিহঁতেটো ঘূৰিব ইমান ভালকে পোৱা নাই। তাতে ট্ৰেইনিং কৰাই আছে, সেইকাৰণে মানে একেলগে যাম।
কিমান দিনৰ, হা?
এই তোমালোকে যোৱা নাই হে হে।
নহয় যোৱা নাই ক'তনো যাবা এতিয়া য'ত-তত দেখোন যাবই নোৱাৰি আৰু তেনেকে ইমান লগো নাই যাবলৈ।
অহ অ অ অ অ এই এইটো হা আ আ মানে কি উমহ কলৈ যাই যে কিছুমান সেইকাৰণে সুধিছোঁ বোলো তুমিও ক'ৰবাত গৈছা নেকি?
নাই যোৱা নাই এনেই যোৱাৰ কথা আছিলে কিন্তু মানে তোমাৰ এতিয়া পানী-চানী বেছি হৈছে ন আৰু লেণ্ডছ্শ্লাইডো হৈ আছে ত' ঘৰত পাপা যাবলৈ এনেকে পাৰ্মিশ্যন দিয়া নাই আৰু হে হে।
তল চাইডে ভালুকপুং চাইডে যাব নোৱাৰা এতিয়া হা নাই নোৱাৰি টিপি টিপি চাই ডে যাব নোৱাৰা। তোমাৰ গ'লে এতিয়া মানে আমি সেইকাৰণে ভাবিছো যে টাৱাংকে যাও টাৱাংত তোমাৰ ধৰিলোৱা স্ন'ফল কিবা-কিবি এনেকুৱা চাম এনজয় কৰিম।
টাৱাংত কি স্ন পৰি়য়ে থাকে নেকি?
নপৰে চব টাইমতে কিন্তু এই সময় মানে তোমাৰ হা হা কোনটো ছিজনত পৰে ওই অ অ অ এই ৰখা কিন্তু মানে আমি এতিয়া অ তেনেকুৱা মানত পৰে কিন্তু আমি এতিয়া ধৰিলোৱা আহ আহ আমি এতিয়া যোনটো টাইমত যাম সেইটো টাইমত নপৰিবও পাৰে কিন্তু জাগাটো ঠাণ্ডা।
কিন্তু ঠাণ্ডাতে লাভ নাই যদি বৰফে যদি চাব যোৱা যদি বৰফেই নোপোৱা।
এ নাই নাই, আমি চোৱা জাগাতো ঠাণ্ডা লগত তোমাৰ আহ আহ যে চাবলগীয়া জেগা অকল স্ন'ফল নহয় লগত আৰু বহুত কিবা-কিবি আছে। তোমাৰ চি অ সেইটো কাৰণে আমি তাত যাম তেনেকৈ গৈ পেলাই দুদিনমান থাকাকৈ যাম আৰু গৈ পেলাই আৰু লগত মানে আমাক কাজিন এটাও তাতে থাকে।
অ তেনে তোমাৰ মানে এখন টেনচনেই নাই আৰু ৰুমৰ-চোমৰ
ৰুমৰ টেনচন নাই মানে তোমাৰ ইয়াত যোৱাটো আৰু আহাটোহে।
তোমালোকে ছোৱালী লৈ নোযোৱা?
নাই নাই নাই নাই থেৎ।
আহ্ অ মানে ল'ৰা ট্ৰিপ ছোৱালী নাই মানে হে এহ
নাই নাই অকল বইচ গ্ৰুপ।
নাই ছোৱালীও লৈ যাব লাগে অলপ। সিহঁতৰ ফুৰিব মন যায় ন অলপ মানে অ অহ অলপ নহ মানে হে এহ্ এহ দুই তিনিজনী চাৰিজনী এনেকে।
থেৎ নালাগে আমাক কি এই গাল ইহ্ এয়া এয়া লৈ গলে যে এয়াল গ'লে ঘৰৰ পৰা ফালিব।
ত কি হ'ব ভন্টি বা বা এনেকুৱা।
ক নাই নাই ভণ্টি ভন শুনক না কৈছিলি নাই নি আমি আমি চ আছে শুনা যদি আমি এতিয়া ভণ্টি বা‌ক নি লাভ নাই এইটো টাইমত। এই টাইমত গলেহে লগত গাল ফ্ৰেণ্ডে যাব কিন্তু মানে সেয়াই নি পিপ ই ই সেইটো নিনো আৰু মানে সেইটোৱে
একো ন লৈ যাবা কি কথা আছে নো কোনে গম পাব কোনেও গম নাপায় দেখোন লৈ যাবা মনে মনে হৈ গ'ল।
কথা নহয় এতিয়া ছোৱালীজনীৰ ঘৰৰ পৰাওতো দিব লাগিব বুজা নাই। এতিয়া মই যদি কওঁ তই যাবই লাগিব তাই তেতিয়া ঘৰত এনে কাজিয়া কাজিয়া লাগিব যে মই যামেই যামেই বুলি। এহ্ সেইকাৰণে তাতকৈ ভাল সিহঁতক মানে কৈছো যে আমি অকল যাম বুলি কিন্তু সিহঁতক লগ ধৰা নাই। উ এয়া কৈছো উম উ উ আমাক আমাক যাব দিব আমাক কেলে নিদিব।
অ যাব দিব নে? আৰু ক'ত ক'ত যাবা এনে অকল টাৱাঙে যাবানে নে? বেলেগ জেগা-চেগা যাব?
তাতে গৈ পেলে মানে তাত জেগাবিলাক চাম আৰু সেতি বেলেগ বেলেগ তেনেকৈ ভবা নাই।
কি বাইকতহে যাব চাগে?
বাইকত নহয় কাৰত। আমাৰ ল'ৰা চাৰি-পাঁচ-পাঁচজন অ।
ঠিকে আছে। তোমালোকে দিন আৰু ঘূৰা ঘূৰা।
ঘূৰা মানে ট্ৰেভেলিং কৰিব লাগে, ট্ৰেভেলিং কৰি চব যোনবিলাক জেগা তুমি এতিয়ালৈকে চোৱা নাই, এক্সপ্ল'ৰ কৰা নাই, খিনি চাবগৈ লাগে। তাকো যেতিয়ালৈকে জীয়াই আছা, যেতিয়ালৈকে জীয়াই আছা, তোমালোকৰ তোমালোকে এইবাৰ ফাৰ্ষ্ট ইয়েৰ তুমি মই তোমক কৈছো ফাৰ্ষ্ট ইয়েৰ তুমি এনজয় কৰিব লাগে এতিয়া এইটো টাইমত।
ঘৰৰ পৰা দিলেহে কৰিম এতিয়া ঘৰৰ পৰা আ নিদিলে কেনেকে কৰিম কোৱা।
মই ফাৰ্ষ্ট ইয়েৰ বছৰটো বহুত ঘূৰিছোঁ বহুত।
তুমি ল'ৰা আমি আকৌ ছোৱালী ন।
আজিকালি ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নাই দেই ইমান ভাগ ইমান ভাগ বিতৰন কৰি নুফুৰে আৰু।
নকয় বাৰু ঘৰ বাত মানে কি আৰু জেগা চেগা অলপ ভাল নহয় ন তো এনেকুৱা মানুহো নাই ন আমাৰ লগত যোৱা।
অকলে নহয় লগত মানে ধৰি লোৱা তোমাৰ তোমাৰ ধৰি লওঁ দাদা নহয় তোমাৰ কোনোবা এনেকে বেষ্ট ফ্ৰেণ্ড নহক কোনোবা বয়ফ্ৰেণ্ড আৰু মানে আৰু আৰু নাই আৰু তেনেকুৱা নাই কোনো।
দাদা শুন যায় যদিও মানে লৈ নাযায় বাৰু দেই।
এইটো মই জানো মানে এইটো মোৰ এক্সপিৰিয়েঞ্চ আছে মোৰ ভন্টিৰ লগত। এইটো মানে মই তোমাৰ উম নাই মই তোমাৰ মানে মই এনেও তাইক লৈ নাযাও সেইটো মই জানো। যে আমাৰ প এতিয়া তেনেকুৱা মানে তোমাৰ মোৰ ভ যেনেকুৱা হৈছে তোমাৰ মানে দাদাৰ ভাৱটো তেনেকুৱা হৈছে যে এই কিয় লৈ যাম এনেই এনেই। এই গ'লে আকৌ কিবা এটা কৈ তেওঁ মানে সেয়াই আৰু এই মা দেউতা হতৰ লগত গ'লে লৈ যাব পাৰিব।
সেইটোৱে, কিবা এটা খুৱাই দিম আৰু কি কথা আছে ম'ম-চম' এটা।
অ এশ টকা এটা লৈ যাম ধুনীয়াকৈ খুৱাই দিম আৰু হৈ গ'ল।
এইটোৱে অ এনেতো একো নাই বাৰু দাদা আৰু কি আৰু তাকে বোলো এতিয়া তোমাৰ কি ফাৰ্ষ্ট ইয়াৰ ন?
ফাৰ্ষ্ট ইয়াৰ।
ফাৰ্ষ্ট ইয়াৰ এতিয়া এনেই এনেই কব পাৰা নক'বও পাৰা তোমাৰ এনেই কলেজ ক'ত পঢ়ি আছে?
কলেজ ইয়াতে
অ চব শুধু ইয়াতে, চব শুধু ইয়াতে কৈ এনেই ক'ব পাৰা।
এনেই ক'ব নোৱাৰি।
এনেই ক'ব নোৱাৰিনে?
উম হম, নোৱাৰি নোৱাৰি।
মই এনেই গেছ মাৰিব, মই এনেই গেছ ক'ব পাৰিলে তোমাক মই তিনটা জাগাই ক'ম, তাৰ ভিতৰতে হ'ব।
কোৱা?
বিশ্বনাথ চাৰিআলি, তেজপুৰ আৰু ঢেকীয়াজোলী।
মাজৰতো।
তেজপুৰ।
উম।
এ মইও তেজপুৰত এই, ইমান লাজ কৰি থাকিব লাগে নেকি। কৈ দিব লাগে ডাইৰেক্ট তেজপুৰ।
লাজ কৰা নাই বাট তোমাক মই কিবা এটা দিছিলোঁ চাবা বাৰু ভালকে।
বুজিছোঁ বুজিছোঁ এয়া তোমাৰ মোৰ মোৰ ওপৰত এৰি দে সেয়া একো তেঞ্জন কৰিব নালাগে, সেয়া একো নহয় তোমাৰ কে আজিকালি মানে দিনবিলাক কিমান ভাল নহয়, ইমান বেয়াও নহয়।
কিয়া বা।
আগৰ নিচিনা নহয় কিয় কওঁ এতিয়া কাইলেতো এইয়া মানে চব এন হ'বয়ে আৰু। তোমাৰ মানে ধৰি লোৱা কিবা-কিবি বিলাকতো এড হ'বই আৰু মানে তেতিয়া মানে, ইমান এতিয়া কাৰ মানে ইমান নহয় আৰু যে এই ইহঁতে এয়া কৈছে, সিহঁতে সেয়া কৈছে ডাইৰেক্ট যাব মনে।
হেল্ল'।
হ'লেও কি আৰু তোমাৰ এনেই এই তো' কলেজত নে স্কুল?
কলেজ কলেজ ও আই স্কুলত পঢ়ি উঠিছোঁ আকৌ মই কলেজ, স্কুলৰ নাম লিখাওঁনে বাপৰে নলওঁ দেই।
তাকে, তাকে। মই ভাবিছোঁ তোমাৰ কলেজ তেজপুৰ কলেজ।
নাই নাই।
দৰং কলেজ, অও দৰংঙীয়ান।
দৰংঙীয়ান, একেবাৰে কলেজে নাযায় এই পিনে।
উম, তোমালোকৰে দিনা ঐ দৰংত পঢ়া আমি তেজপুৰত পঢ়া পোৱালি। কতনো কি মিলাব পৰিম উম, তেজপুৰ কলেজ মই।
তেজপুৰ কলেজ ভাল পাওঁ বেয়া নাপাওঁ বাৰু। তাৰ চিনাকি বহুত আছে তেজপুৰ কলেজত।
উম, মই মানে এইবাৰ বি এ ফাৰ্ষ্ট ছেম নতুনকে এডমিশ্যন লৈছোঁ হে।
তেজপুৰ কলেজ?
উম, তোমালোকৰ এইবাৰ দৰংত বহুত পোৱালি আহিছে, মইয়ো গৈছিলোঁ তাত। মোৰ যি মানে কাত অফ এইবাৰ যি মাৰিছে, মই সেৱেণ্টী ছিক্স পাৰ্চেন্টেজ মই তেওঁ নাপালোঁ।
মই ওলাই যাম চাগে তাত, তাৰপৰা।
কিয়?
বেলেগত পঢ়িম চাগে তাত নোপঢ়ো মানে, তোমাৰ ক'ব গ'লে বহুত কাজিয়া পেছাল। উম, দুশ্মনো আছে অহ, আচলতে দুশ্মন এজনী আছে ত' মানে সেইটো কাৰণে ইমান বহু হেৰি আছে ন'।
তোমালোকে এই-এইটো এয়া ইলেকচনত উঠানে নাই।
কিহৰ?
এইটো কলেজ।
অম আছু এ ভি বি পি বিলাক।
অ', তুমি কা ফালৰ?
ক'ব গ'লেতো মই আছুক চাপৰ্ট কৰোঁ কিন্তু মানে উ কি মই এতিয়ালৈকে এটা গ্ৰুপতো নাই বাৰু।
কিয়?
না ম সোমোৱা নাই এইবিলাক জেমেলা চেমেলা পা কিন্তু মো সোমাব মন আছে আছুত সোমাব মন আছে।
উম আছুত আছুত সোমাবা আছুত আমিও আছোঁ তোমাৰ মানে আমাৰ এই উম সোমালে মানে একো নহয় কিয় ক কাজিয়া পেচাল বুলি বোলে এইটো মানে কিয় কথাটো কয় এই পোৱালী বিলাকে নিজে কাজিয়া কৰি লয় আমিটো আমিওটো এতিয়া কাজিয়া লাগিব পাৰোঁ কিন্তু আমি কিয় নালাগো জানো না আমি এতিয়া কাজিয়া লাগিলে পাছত বেলেকে ইনে মাৰ ধৰ কৰিব। এইটোৱে এইটো লগত মানে ইমান সেয়া কই থাইব নাই আও।
বাকী কচোন বাকী তুমি এতিয়া চা তা খালা?
চা তা খালা?
চা তা নাই খোৱা তুমি খালা?
মই নাই খোৱা মই খাম হে মানে অকমান লাহে দিয়ে খাম। এই তোমা অকমান সন্ধিয়া হ'ব লাইব। চা ম খাওঁ অ', কিয় চা খাব নালাগে নিকি?
না গৰম চা খাব না মানে
গৰ অ', সেইটো নাই চবৰ লগত আকৌ চব নিমিলিবও পাৰে।
মানে সোধো সেইকাৰণে যে গৰমত চাহ খোৱা নেকি তোমালোক
নাই নাই আমি খাওঁ দেই আমাৰ এইটো মানে পৰম্পৰাগত এইটো আমাৰ অসমীয়া সংস্কৃতিৰ আমাৰ এটা মানে কি বুলি কওঁ এইটো চাহৰ এটা মানে কিবা হয় আও।
হা গাখী চাহ নে লাল চাহ?
লাল লাল চাহ গাখী চাহ গাল খালে মোক গাখী চাহ গাল খালে মানে মো গেছ মাৰি দিব। মই এইকাণে না
একো নাই একবাতি খা খাই দিবা।
এই নাই নাই নাই নাই লাল চাকে খাম লাগিলেও গাখীৰ চাহ নাখাওঁ মই।
কো নহয় ম কৈছোঁ একো নহয়।
তুমি তুমিতো সেই সে তুমি চোৱা নোকো নোখোৱা মানুহজনীয়ে মোক কৈছে মানে মই গম পাইছোঁ যে এইটো কিমান বেয়া ব স্তু তুমি যদি খোৱাঁ হেঁতেনো মই মানে মানিলো হেঁতেন মই জানা তুমি যদি খোৱাহেঁতেনো মই মানিলোহেঁতেন যে এইটো ভাল বস্তু নাই।
মই খাওঁ গাখীৰ চাহ সঁচা কৈছোঁ মই খাওঁ গাখী
আকৌ বোলে তুমি বেয়া পোৱা